হেল্ল'। হেল্ল'। শুনিছা নাই? অ' শুনিছে নাই?
হয় হয়, শুনিছো।
হেল্ল' গুড মৰ্ণিং বোলো কি কৰিছে?
মৰ্ণিং মৰ্ণিং এয়া এনে আছো।
কি কৰিছে? অ' বাকী চাহ- তাহ খালে?
চাহ খালো- খালো আপুনি?
অ' ময়ো উঠিলো উঠি পেলাই অলপ এক্সাৰচাইজ কৰিলো চাহ খালো চাহ - তাহ খাই পেলাই আৰু এতিয়া অলপ এনেই মোবাইলটোকে চাওঁ বুলি বহিছিলো আৰু অলপ টাই আগৰ মানে হেৰি এখন চাই আছিলো। আগতে মই মাৰ্কিট এখন চাই আছিলো, তাকে কিমান কিমান মাৰ্ক পাইছিলো অলপ বেছিক পাইছিলো কিছুমান চাবজেক্টত। আগতে পাইছ কিন্তু এতিয়া ইমান ভালকে অ পঢ়িব মানে ইমান ভালকে কৰিব নোৱাৰো অং কবাৰ আগতে অংক বিলাকত বহুত মাৰ্ক পাইছিলো আজিকি কৰিব নোৱাৰা হয় গৈছো কিয় জানো মানে, বুজি নাপাও মানে ত এনেকুৱা ধৰণৰ মানে হেৰি হৈ হৈছে চিন্তা আহিছে মনলৈ মানে মোৰ অ মানে আপোন হেৰি হৈ গৈছে, এতিয়া ধৰি লওক মই মাৰ্কছ বেছিকে পাইছিলো। কিন্তু, এতিয়াও মোৰ মানে নে, অংকবোৰ কৰিব পৰা নাই? তেনেকুৱা টাইপৰ হৈ গৈছে। ত' আপোনাৰ লগত এটা টপিক দিচকাছ কৰোঁ বুলি ফোন কৰিলোঁ আপোনাক।
হয়, হয়, কওঁক।
অ' ভাবিছিলো মানে এতিয়া ধৰি লওক স্কুলীয়া জীৱনত যেনেকে মানুহে লৰা ছোৱালী বোৰে ভালকে পঢ়ে আহ ভাল মাৰ্ক্স পাবৰ কাৰনে চেষ্টা কৰে ত আপুনিও কৰিছে চাগে আগতে হয় নে নহয়? ত আপুনি বাৰু এনেকুৱা অনুভৱ এনকোৱা অনুভৱ কৰিছে নেকি যে মাৰ্ক্সটোতকে ইম্পৰ্টেণ্ট মোৰ, মই কি পঢ়িছোঁ, মোৰ বস্তুটোৰ উপৰত কিমান গুৰুত্ব দিছোঁ, বা মই যো এ সেই তাৰ প্ৰতি মোৰ যোনটো দক্ষতা আহিছে বা স্কিল্ আহিছে সেইটো বেছি বেছি ই্পৰ্ট তেন বুলি ভাবে নে নে আপুনি মাৰ্ক চকলে বেলেগ লগত কম্পিতিছন কৰাৰ টো বেছি প্ৰয়োজন বুলি ভাবে, ধৰি লওক আজি ধৰি লওক আজি আপোনাৰ লগৰ এজনে আপোনাতকে বেছি মাৰ্ক্স পাইছে আপুনি তাতকে আ দছ মাৰ্ক্স এটা কম পাইছে ত তেনেকুৱা ক্ষেত্ৰত আপুনি নে এ টাইম কম্পিত কৰি পেলাই তাতকে আগবাঢ়িব বিচাৰিব নে? নে আপুনি নিজৰ যোনখিনি স্কিল আছে দক্ষতা আছে তাক আৰু অলপ ইম্প্ৰভ কৰাত বেছি গুৰুত্ব দিব?
এতিয়া আপুনি যিটো কথা কৈছে সেইটো কথ কথা মানে গুৰুত্ব দিবলগীয়া কথা বাৰু। মানে আচলতে এই এই যি মাৰ্ক আৰু দক্ষতা আহ নম্বৰ আৰু দক্ষতা মানে এই দুইটা বচ তো দুইটা বস্তুয়ে দৰকাৰ মানে কিছু-কিছু ক্ষেত্ৰত নাম্বাৰটো দৰকাৰ হয় আৰু কিছু-কিছু ক্ষেত্ৰত দক্ষতাটো দৰকাৰ হৈ যায়। মানে এ অ, আপ আপুনি- আপুনি যে ক'লে হেৰি এইটো কি বুলি কয় মানে মাৰ্কটো পাই পেলাই আগবাঢ়ি যোৱা ভালনে নে নিজৰ দক্ষ দক্ষতাতো আৰু আগবাঢ়া বঢ়াই নিয়া দৰকাৰ হয় ন' এই সেইটো ক কথা মানে আপোনাৰ নাম্বাৰটো পোৱা দৰকাৰ আৰু দক্ষতাটো পোৱা দক্ষতাটো মানে বঢ়াই যোৱা সেইটোও দৰকাৰ বহুত দৰকাৰ সেইটো। আচলতে স্কিল এটা থাকিলেহে আপুনি জীৱনত কিবা এটা কাম কৰিব পাৰে কিছুমান মানুহে আপুনি চাব পাৰে যে বহুত মানে নাম্বাৰ পাইছে মাৰ্কশ্বিট বহুত ভাল কিন্তু মানে একো কৰিব পৰা নাই। কিন্তু তাৰ তুলনাত কিছুমান মানুহৰ নাম নাম্বাৰ কম কিন্তু তেওঁলোকৰ যিখিনি দক্ষতা স্কিল এই মানে বহুত উন্নত সেইবাবে তেওঁলোকে কিবা এটা কাম কৰিবলৈ সুযোগ পাইছে। আৰু তেওঁলোকে ধুনীয়াকে জীৱন টো এ মানে জীৱনটো আগবঢ়াই লৈ গৈছে। আৰু তাৰ ক্ষেত্ৰত এই যিসকলে বেছিকৈ মাৰ্ক্স পাইছে। তেওঁলোকে হয়তো ঘৰতে বহি থাকিবলগীয়া হয়। আছে।
হয়, হয়, আপুনি ঠিকে কৈছে বাৰু। কিন্তু চাওক চাবলৈ গলে মাৰ্ক্সটো আপুনি যেনেকে কলে মাৰ্ক্স মাৰ্ক্সটো ইমান ইম্পৰ্টেন্ট নহয় আপুনি কোৱা মতে স্কিল আৰু দক্ষতাটো বেছি ইম্পৰ্টেণ্ট আপোনাৰ মতে হয় নে নহয়। মানে এতিয়া ধৰি লওক আ'চাব হা আ' মাৰ্কটো মোৰ মতে ধৰি লওক যিমান আপুনি মাৰ্ক্স পাইছে নম্বৰ পাইছে সেইটো মোৰ মতে অলপ ইম্পৰ্টেণ্টে হয় কিয় চাবলৈ গ'লে আপুনি আপোনাক এ সেই মাৰ্ক্সটোৱে আপোনাক এক্সচেপটেবল বনাই দিয়ে। কাৰণ আপুনি ইমান খিনি ল'ৰা ছোৱালী থাকিব। ত' তাৰ মাজত আপুনি আপোনাক চিনি কেনেকে পাব। চিনি পোৱাৰ আপুনি এটা মাধ্যম হিচাপে কৰিব পাৰিব। আপুনি এটা চিনি পোৱাৰ মাধ্যম হৈ পৰিব। হয়নে, অ। উম ভিৰৰ মাজত আপোনাক এ চিনি পাবলৈ আপোনাৰ প্ৰথম মাধ্যমটো হৈছে মাৰ্ক তাৰপিছত আপুনি ধৰি লওক যেতিয়া আপুনি আ' পঢ়ি আছিলে স্কুলত পঢ়ি আছিলে লাষ্ট স্কুল হাই স্কুলৰ পিছত আপোনাক এখন ভাল স্কুলত, ভাল কলেজত এডমিছন লাগে ত' তাৰ কাৰণে আপোনাক ইমপৰ্টেন্ট হব মাৰ্ক্স। ঠিক আছে ত' যেতিয়া আপুনি ভাল মাৰ্ক্স পাব তেতিয়া আপুনি ভাল স্কুল এখনত আপুনি আ' জইন কৰিব পাৰিব। হয়নে নহয় বাৰু। তাৰ পিছত আপোনাৰ আ' উম যদি আপুনি এ মাৰ্ক্স কম পাইছে, ঠিক আছে মাৰ্ক্স কম পাইছে কিন্তু আপোনাৰ স্কিল আছে। ত' সেই বস্তুতটো মানুহে আপোনাক নাচা নাচাইতো তেনেকে, আপোনাক বা মানুহে ভাবিব আপুনি এ গুৰুত্ব নাছিলে আপোনাৰ যোনটো আপুনি বিষয়ত পঢ়িছিলে সেই বিষয়টোত আপুনি বেছি পৰিশ্ৰমী বা অধ্যয়নশীল নাছিলে ত' সেই তেনেকে বুলি ভাবিব আপোনাক। হয় নে নহয় আৰু তিয়া আপু মাৰ্কচ আপোনাৰ বহুত কম থাকিব তেতিয়া আপোনাক ভাল কলেজ এনে বা বিশালয় আ এমিন ল কাৰণ তামলক বুলি আপোনাক নাভাবে আপুনি য, বুলি নাভাবে, হয় নহয় ত কিন্ত যেতিয়া আপোনাৰ মকৰ হত কমি যাব ম্কোৱাৰ পি যেতিয়া প্ৰতি এ হেৰি কৰিবলগীয়া হয় এন্ট্ৰেন্ঞ্চ মানে প্ৰতিযোগিতামূলক পৰীক্ষা যোনবিলাক দিবলগীয়া হয়। অ এডমিচনৰ কাৰণে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনাৰ স্কিলটো কাম আহিব বহুত কিনি কাম আহিব। অ'। স্কিলটো মই এনেকুৱা এনেকৈ কোৱা নাই যে স্কিলৰ কাম নাই, মানুহৰ স্কিলৰ দৰকাৰ নাই বুলি কোৱা নাই স্কিলৰ বহুত দৰকাৰ আছে কিন্তু তাৰ লগে লগে মই কৈছো মাস্কৰো কিছুমান দৰকাৰ আছে আৰু। এতিয়া ধৰি লওঁক আপোনাৰ অ'। জোনখন এতিয়া বৰ্তমান চাকৰিৰ বজাৰ বা আহ, ব্যৱসায় মানে ব্যৱসায় কৰা মানুহ, তাত মানুহৰ ডিগ্ৰীৰ ইমান প্ৰয়োজন নাই। তাৰ আপুনি কি কি জানে কি কি কৰিব পাৰে আপুনি মানুহক কেনেকে কনভিন্স কৰিব পাৰে, ত' সেই বস্তু বিলাকৰ ওপৰত আপোনাৰ বেছি গুৰুত্ব দিয়ে তাৰ ওপৰত বেছি ফকাচ কৰে। আৰু তাৰপিছত আপোনাৰ ধৰি লওঁক অ' মানুহ এটাৰ স্কিল যোনটো আছে ভিডিঅ' এডিটিং কৰিব পৰা বা চচিয়েল মিডিয়া যেনেকে মেনেজমেন বা মেনেজমেন্টৰ কাম হ'ল সেই বস্তুবিলাক সেইবিলাকৰ এটা একো একোটা স্কিলেই হৈ গ'ল। সহজ ভাষাত যদি ক'বলৈ যাওঁ অ' নম্বৰে আপোনাক এটা সুযোগ আনি দিয়ে, বুজিছে। আৰু স্কিল বা দ দক্ষতাই সেই সুযোগটোক আপোনাক সফলভাৱে ব্যৱহাৰ কেনেকৈ কৰিব লাগে তাক তাক দেখুৱাই। যদিহে আপোনাৰ আ কেৱল নম্বৰটো থাকে কিন্তু স্কিল নাথাকে তেন্তে আপুনি এটা বৰ ডাঙৰ প প্ৰতিযোগিতা কেৱল পাৰ্থী হৈহে থাকিব পাৰিব। বুজিছে নাই, এটা প্ৰতিযোগিতাত যদি যায় আপুনি হৈহে থাকিব পাৰিব, কিন্তু অ' পাৰ হ'ব পাৰিব আপুনি বহুত ডাঙৰ-ডাঙৰ প্ৰতিযোগিতাত প্ৰাৰ্থী হ'ব পাৰিব কিন্তু আপুনি তাত প্ৰাৰ্থী হোৱাৰ পিছত আপোনাৰ যদি স্কিল বা শিক্ষাগত অৰ্থা অৰ্থ সমূহ নাথাকে তেনেহ'লে আপুনি এ সেই প্ৰতিযোগিতাত আপুনি জয়ী হ'ব নোৱাৰে। জয়ী হ'বৰ কাৰণে আপোনাক স্কিলৰ প্ৰয়োজন হ'ব কিন্তু আপুনি যদি যিমান বহুত ডাঙৰ-ডাঙৰ পৰীক্ষা সমূহ থাকে বা প্ৰতিযোগিতাসমূহ থাকে জইন কৰিব লাগে তাৰ কাৰণে মাৰ্কচৰ দৰকাৰ হ' ব। মাৰ্কচ এ আপোনাক সেই একচেছ টো দিব যাতে আপুনি জইন কৰিব পাৰে আৰু স্কিলে আপোনাক সেইটো দিব যোনটো দিব আপুনি নিজ জয়ী হ'ব পাৰে ত' দুটা বেলেগ- বেলেগ টাইপৰ বস্তু হয়। ত' ন নম্বৰ আৰু এ জোনটো দক্ষতা তাৰ মাজত এ মানে বৰ্তমান যুগত আৰু নম্বৰ আৰু দক্ষ ক্ষতাৰ মাজত যোনটো আমাৰ ভাৰসাম্য বেলেঞ্চ সেইটো বজাই ৰখাটো চবতকৈ মানে আমাৰ গুৰুত্বপূৰ্ণ কাম হয়। বুজি পাইছে, পৰ পৰীক্ষাত মানে আ ভাল- ভাল মানে যোনবিলাক ফলাফল কৰিবলগীয়া হয়, তাৰ কাৰণে যিমান খিনি পঢ়াৰ দৰকাৰ, সিমান খিনি কৰিব লাগে যাতে ভৱিষ্যতৰ বাট বন্ধ ন নহয় আৰু। আৰু লগতে আপুনি এ স্কিল ডেভেলপমেন্ট কৰি থাকিব লাগে, আৰু যদিহে বোৰ আপুনি স্কিল ডেভেলপমেন্ট কৰি আছে তাৰ পিছতো আপুনি পঢ়াতোক পিছত পেলাই ৰাখিব নালাগে গুৰ ৰুত্ত কমকে দিব নালাগে যে মই মোৰ স্কিল আছে মোৰ মাৰ্কছ নহ'লেও হ'ব, সেইটোও নহয় বুজি পাইছে। ত' দুইটা বস্তুৱে বহুত বেচ চি ইম্পৰ্টেণ্ট হয়, আ-আ আপোনাক স্কিলো লাগিব স্কিলতোটো লাগিবই ভৱিষ্যতৰ জীৱনত লগতে আপোনাক স্কি এ এক্সেছৰ কাৰণে আপোনাক মাৰ্কছো লাগিব। ত' আপুনি যদি আপুনি যদি নতুন বিছ বিশ্ববিদ্য়ালয় নতুন এ একজামত জইন কৰিব বিচাৰে ত' আপোনাক স্কিলৰ আগতে স্কিল টোতো আছেই তাৰ আগতে আপোনাক মাৰ্কদি এক্সেছ কৰোৱা হ'ব তাৰ পিছতহে স্কিলৰে আপুনি তাত জয় হ'ব। বাঢ়িব ত বুজি পাইছে কথাবোৰ ত এনেকুৱা ধৰণে কথা মই মোৰ চিন্তটো বৰ্তমান এনেকুৱা ধৰণৰ হৈ আছে আপোনাৰ আহ চিন্তাটো বাৰু আৰু অকণ ক শুনিছা
উম তাকে আপুনি এতিয়া বলে যিটো মইয়ো প্ৰথমতে কৈছিলো এই যে দুইটা বস্তুৱে দৰকাৰ কাৰণ নাম্বাৰটো হ'লেহে নিজৰ যিটো ল আছে সেইটো মানে আগবঢ়াই নিব পৰা ক্ষমতাটো বাঢ়ি যায়
হয় হয়
আপুনি যেনেকে কলে, এখন বিশ্ববিদ্যয়ালয়ত মানে, এ পঢ়িবৰ বাবে- এ নাম্বাৰৰ প্ৰয়োজন- ঠিক তেনেদৰে- সেই বিশ্ববিদ্য়ালয়খনত যি পঢ়ি থকা সময়ত, আপোনাৰ স্কিলৰো বহুত দৰকাৰ হৈ যায়। কাৰণ- উ' স্কিলৰ মানে, স্কিলৰ পৰা মানে বহুত নিজক, মানে আগবঢ়াই লৈ যাব পাৰি আৰু সেই তেনেকুৱা হয় কথাটো। মানে- উ' দুটা-দুইটা বস্তুৱে বহুত দৰকাৰী। মানুহে যে ভাবিব নালাগে- কি নাম্বাৰ- টো দৰকাৰী- এই হেৰিটো মানে- দক্ষতাটো দৰকাৰ নহয়, কিন্তু মানে দুইটাই দৰকাৰী বস্তু। আচলতে- এই তেনেকুৱা কথাই।
হয়-হয়। বাৰু আপোনাৰ লগত কথা পাতি ভাল লাগিলে। আজি বহুতখিনি কথা কৈছে আপুনি। ময়ো আপোনাৰ পৰা বহুত কথা জানিব পাৰিছো এতিয়া, বৰ্তমান। অ' আৰু ভৱিষ্যতে যদি তেনেকুৱা কথা শ্বেয়াৰ কৰিবলগীয়া থাকে, মই আপোনাক- ফোন কৰিম আৰু তেতিয়াহ'লে। আজিলে আৰু ইয়াতে সামৰণি মাৰি যল।
হয়, বাৰু হ'ব-হ'ব।
ঠিক আছে দিয়ক।